ক'
কি কৰি ছ'?
অ' মই এনে আছিলোঁ বহি।
উম, ক' বাকী মই ঘৰতে ৰ'।
অ', আজি বহুত ৰ'দ দিছে কিন্তু।
অ', ইমান গৰম পৰিছে কিবা।
তোৰ ওলাই যাব ইচ্ছা নাযায় দে গৰমত।
উম,
ঠিকে কৈ ছ' এই ৰ'দ খনত আৰু ক'ত যাবি ইচ্ছাই নাযায় ঘৰত বহি থাকাই ভাল।
সেইটোৱে এই মানে যদি ৰ'দ চদ নিদে, ছেক্টৰ ৱান যে আছে নুন মাটিৰ।
অ',
সেইটো যাবা পাৰি কিন্তু সৰুকে এটা পিকনিক খাব ধৰ মানে কি আৰু তাত অ', তাতেতো যাই ততে বনাই থাকিব দিগদাৰ হ'ব কাৰণ তাতে যতে খৰি বিচাৰিবা লাগব, তাৰপিছত তই যদি গেছ নিয়া টিকলা চাই তেতিয়াতো হ'ব বাৰু গেছ নিনিলেতো আৰু চৌকা হেৰি কৰিব লাগব না। চৌকাৰ কাৰনে এই বস্তু
তেতিয়া আৰু সেইবোৰত আৰু গৰমত ইমান কৰিব নোৱাৰি যেমেলা লাগে
সেইটোয়ে তই যদি ডাইৰেক্ট ইয়াৰ পৰা বনাই নিয়া ৰুটি মাংস চাংস তেতিয়া ভাল আৰু।
সেই
বাকী গৰমটোতো পৰিছে আৰু এইটোনো কিয়ে ক'ব পাৰিম। বাকী এটা কথা পাতিব কথা এটা তোক সুধিম বুলি আছিলোঁ। এইয়া ছ'চিয়েল মিডিয়া বস্তুটো যে
অ',
সামাজিক মাধ্যম যিহেটো তই কি বুলি ভাব মানে তই কি ভাব বু'জ এইটো দি মানে? সামাজিক মাধ্যম বুলিলে
সামাজিক মাধ্যম মানে কি আৰু আমাৰ ডেইলি লাইফত ইউজ হৈ থকা এটা বস্তু হয় আৰু। তাৰ জৰিয়তে মানে আমি সদায় কনটেকট কৰবা পাৰো। বস্তু শিকিব পাৰো আমি। তাৰপিছত তোৰ বিজনেচৰ কাৰণেও এইটো বস্তু ভাল। মানে স চব বস্তুতে ইয়াৰে মানে এফেক্ট দেখা যায় আৰু সামাজিক মাধ্যয়মত।
সেইটোৱে আৰু আজিকালি সামাজিক মাধ্যমটো কিয় ইমান জনপ্ৰিয় হৈ উঠিছে বে?
আটছা সামাজিক মাধ্যম। আজিকালি আৰু কি আৰু তোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে জানেচোন এইবোৰ চলাব ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, হোৱাটছএপ হওক। সেইকাৰণে আজিকালি আৰু চবতে চব মানে গুগলতে পাইে যায় না চাৰ্চ মাত দিলে।
উম', ইজি হৈ গৈছে আজিকালি।
সেইটো কাৰণে আৰুটো সহজ হৈ গৈছে
উম, পঢ়া শুনাৰ ক্ষেত্ৰততো অলপ যোগদান দিয়া দিয়ে।
অ', সেইটোৱে।
তাকে। তাৰ মতেহে এই যোগাযোগৰ ক্ষেত্ৰতো এটা বৈপ্লি পৰিৱৰ্তন আনিছে।
আ, যোগাযোগৰ ক্ষেত্ৰত পৰিৱৰ্তন আনে দেচোন এইবোৰ বস্তুৱে আগতে যেনেকে আমি চিঠি লিখিছিলো। আজিকালি খালি উয়াতছাপত বা কবাত হক মেছেজ এটা দি দিলেই হৈয়ে যায়।
সেইটোৱে আৰু ক'ত কি হৈ আছে চব গম পায় যে ছ'চিয়েল মিডিয়াটো খুলিলে।
অ', সেইটোৱে। ছ'চিয়েল মিডিয়াটো
তাকেই আৰু শিক্ষা ক্ষেত্ৰত সামাজিক মাধ্যম ভূমিকা কেনেকুৱা বুলি তই মানে ভাব?
ধৰ তই কৰোনা দিনত গম পাইছা আৰু অনলাইন ক্লা মোৰ এৰিছে। আমি হয়তো যাব লগা হোৱা নাই। মানে ভিডিঅ' কলৰ জৰিয়তে ক্লাছবোৰ হয়, তাপিছত আৰু বহুত মানে বহুত শিক্ষা লাভ কৰিব পাৰি এইটোৰ জৰিয়তে আৰু বহুত জ্ঞান পাব পাৰি সামাজিক মাধ্যমৰ জৰিয়তে।
তাকেই।
মানে ইয়াৰ ফলত আৰু তোৰ পঢ়া পাতিটো ইজি হৈ গৈছে,
হৈ গৈছে তাৰে কেইটামান তাই সুবিধা কচোন মানে যিটো সামাজিক মাধ্যমৰ দ্বাৰা আমি মানে পাওঁ? টাকৈ যিটো আমাৰ সুবিধা হয়।
সামাজিক মাধ্যমৰ ধৰাটো আজিকালি সোনকালে যোগাযোগ কৰিব পাৰি,
উম',
তাৰপিছত গোটেই মানে তোৰ লবাৰ হেৰি বিশ্বাসনতে তথ্য লাভ কৰিব পাৰি। তাৰপিছত তোৰ শিক্ষা আৰু গৱেষণাটো হয় মানে তাৰপিছত ব্যৱসায়ত তোৰ সুবিধা প্ৰদান কৰে সহায় কৰে।
উম।
আৰু সামাজিক সচেতনতা বৃদ্ধি কৰে সেইকাৰণে আৰু সামাজিক মাধ্যম বহুত ইম্পৰ্টেণ্ট।
তাকে তাকে।
উম।
ইয়াতো ইয়াৰ অসুবিধাওো কিছুমান আছে।
অ আছে আছে। মানে যিটো বস্তুৰ সুবিধা আছে সেইটো অসুবিধা থাকে না।
তাকে দুয়টাৰে বস্তু ভাল বেয়া গুণ থাকে।
উম তেনেটো যা‌ হক সময় যায় এইবোৰ চলাই থাকিলে তাৰপিছত এডিকশন হৈ যায় তোৰ এই বস্তুৰ প্ৰতি। কিছুমান আজিকালি কিমান চেক নিউজ ওলাই থাকে সামাজিক মাধ্্যম আমি সঁচা বুলি ভাবি লও যত চাইবাৰ ক্ৰাইম হৈ থাকে তোৰ কিবা অ টি পি কথা প ি পি ডিবি পইচা গুচি যাব তোৰ বেংকৰ পৰা সেনেকুৱা হয়, তাৰিছত হেৰি কিছুমানতোৰ মানে ধৰ কিবা ইম্পৰ্টেণ্ট ফাইল চাইল লাগিল সেইবোৰো কেতিয়াবা লী হৈ যায়।
লি হৈ যায়।
মানে আমি মানে এইটো বস্তু নহোৱাকে আজিকালি থাকিব নোৱাৰাগুছো আৰু।
সেইটোৱে মানে থাকিলেও প্ৰব্লেম নাথাকিলেও নোৱাৰোঁ।
কাই বিচাৰো। তোৰ মতে কি সামাজিক আমাৰ মানে কি বুলি কয় এইটো! সামাজিক মাধ্যমে মানে কেনেকে প্ৰভাৱ পেলায় মানে যুৱ সমাজৰ ওপৰত।
মানে আমাৰ ইউঠৰৰ ওপৰত ন?
আহ।
আচ্ছা মানে ইতিবাচক আৰু নেতিবাচকত আৰু দুইটাৰে প্ৰভাৱ পেলায়। তোৰ ই শিক্ষণ দক্ষতা তাৰপিছত দক্ষতা বিকাশ তাৰপিছত যোগ্যতা বৃদ্ধি যোগাযোগো বৃদ্ধি কৰে। আনহাতে যদি অতি মাত্ৰা ব্যৱহাৰ কৰো তে পঢ়া শুনা ধৰ স্বাস্থ্য আৰু মানসিক স্থিতিৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। সেয়ে সেই সঠিক ব্য্ৱহাৰ কৰাটো আমাৰ মানে এটা গুৰুত্বপূৰ্ণ আৰু
অআহ। আৰু তো হেৰি ইয়াতেতো ফেক নিউজ বোৰ বেছিকে দেখা যায়।
উম উম।
সামাজিক মাধম, ফেক নিউজ বোৰ বেছিকেকে দেখা যায়।
উম কাৰণ ছাৰ যিকোনো ব্ক্তিয়ে সহজে তথ্য প্ৰচাৰ কৰিব পাৰে আৰু বহু সময় তথ্য যাচাই নকৰাকৈ শ্বেয়াৰ কৰা হয়।
আহছ। ইয়াৰ মানে মানে কি কৰাটো ভাল আৰু?
মোৰ মতে কোনো খবৰ বিশ্বাস বা শ্বেয়াৰ কৰাৰ আগতে মানে প্ৰথমে সঁচাটো জানি ল'ব লাগে এবাৰ পৰীক্ষা কৰি চাব লাগে যে এইটো সঁচাই হয় নে মিছাই হয় একেবাৰে ততে মানে আমি দেখাৰ লগাল লগ বিশ্বাস কৰি ল'ব নালাগে আৰু।
চবকে সুধি ল'বা লাগে আৰু যোনে যোনে জানে, হ হা। আৰু তোৰ, আহ ক।
উ
অনলাইনত মানে তো যিবোৰ মানে থাকে আৰু কিছুমান হিডেন বস্তু। এইবোৰ মানে কেনেকে মানে বচাব পাৰি।
তেনেকেতো বিভিন্ন কাৰণ আছে যেনে ধৰ ধ তো এটা ভাল পাছৱৰ্ড ৰাখিলি ষ্ট্ৰং পাছৱৰ্ড এটা ৰাখিল থি তাতে তাৰপিছত তোৰ নিজৰ পাৰ্চনেল ইনফৰমেশচনখিনি সকলোৰে আগতে শ্বেয় ন কৰাটো উচিত, আৰু তাৰপিছত টোৰ কন লিংক যদি ধৰ কিবা লিংক পাইছো য'ত তোৰ তোৰ সন্দেহ হৈ আছে। সেইবোৰতো ক্লিক নকৰা কৰিব নালাগে।
আচ্ছা।
এটা ফিচাৰ সেইটো ফেক্টৰঠিক অথেটিকেশ্যন বুলি সেইটো ত অন কৰি ৰখাটো ভাল তেতিয়া তোৰ বেছি চিকিিয়ৰ হৈ থাকে, তোৰ ফাইল হওক ড
আচ্ছা।
সেই আৰু এইবোৰে বৃদ্ধি কৰে আৰু অনলাইন সুৰক্ষা।
আচ্ছা। আৰু তোৰ সামাজিক মাধ্্যমে কেনেকৈ দায়িত্বশীল ভাৱে ব্য্ৱহাৰ কৰিব লাগে। সামাজিক মাধ্যয়মটো
আহ সামাজিক মাধ্্যমটোতো চ সময়ৰ সীমা নিৰ্ধাৰণ কৰে। লগতে তোৰ ভদ্ৰ ভদ্ৰ ভাষা ব্য্ৱহাৰ কৰে, কৰা তাৰপিছত তো সত্্যতাত সত্য তথ্যহে যাতে শ্বেয়াৰ কৰা হয়। তাৰপিছত ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰা তাৰপছত ইতিবাচক বিষয়বস্তু বস্তু অনুসৰণ কৰা এই ইত্যাদি আৰু।
উম। আৰু তোৰ যদি ভৱিষ্যতে সামাজিক মাধ্্যমৰ ভূমিকা কেনেকুৱা হ'ব লাগে মানে ইন ফিউচাৰ উ
মোৰ মতে প্ৰযুক্তিৰ উন্নতিৰ লগে লগে সামাজিক মাধ্যম আৰু অধিক টিলৌ হব যিহেতো আমাৰ দিন এটা এটা কে যাই আছে তেনেকৈ এইবোৰ আৰু বেছি শক্তিশালী হৈ গৈ আছে বেছি এডভাঞ্চ হৈ যায় আছে দিনক দিনে। ত শিক্ষা স্বাস্থ্যটোৰ ব্যৱসায় আৰু যোগাযোগৰ ক্ষেত্ৰতো ইয়াৰ ব্যৱহাৰ বৃদ্ধি হ'ব।
আচ্ছা।
কিন্তু ইয়াৰ লগে লগে তই সচেতনতা আৰু দায়িত্বৰো বোধো বৃদ্ধি পাব লাগিব তই জাগ্ৰত হৈ থাকিব লাগিব।
নেইটোৱে।
আৰু আজি আতো আমি সামাজিক মাধ্য়মৰ অৰ্থ সুবিধা অনুসুবিধা যুৱ সমাজৰ ওপৰত দিয়াৰ প্ৰভাৱ কি পেলাই দায়িত্বশীল ব্যয়ৱহাৰৰ বিষয়টো আলোচনা কৰিলোৱয়ে।
উম উম উম। মানে সামাজিক মাধ্্যম আৰু শক্তিশালী মাধ্্যম হয় আৰু। যদি ইয়াক আমি সঠিক ভাৱ ব্যয়ৱহাৰ কৰো তে জ্ঞান উন্নয়ন আৰু যোগাযোগৰ মূল্যয়ান সজুলেই হ'ব পাৰে মানে বস্তুতটো।
হয় হয় ঠিকে কৈছ কিন্তু ইয়াৰ অপব্য়ৱহাৰ কি কতি কৰিব পাৰে।
অ' সেয়য়া আমি সকলোৱে মানে সচেতন হব লাগে আৰু দায়িত্বশীল হ'ব লাগে।
দায়িত্বহীন হ'ব লাগে, তাকেই আৰু সামাজিক মাধ্য়মটোটো এটা শক্তি প্ৰতিহালী প্লেটফৰ্ম হয়। তে ইয়াৰ আমি সঠিক ব্য্ৱহাৰ যদি আমি ভালকে জানো তেতিয়াহে আমাৰ বিপদৰ পৰা আমি দূৰত্ব বনাই ৰাখিব পাৰিম।
নাই তো এইটো।
নহ'লে আমি ইয়াতে ইয়াতে নহ'লে আমাৰ পিছলৈ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে যদি আমি ভালকৈ ইউজ কৰিব নাজানো ব্যৱহাৰ কৰিব যদি নাজানো।
সেই সেইকাৰণনে একাউছে সেইকাৰণে নিজৰ এখন প্ৰাইভেট া লাগে নহলে বেলেগে মানে নিজৰ ফটো ইউজ কৰি সেই গড বনাই দিব আৰু।
আজিকালিতো তোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চতো বহুত এডভান্ঞ্চ হৈ গৈছে তাৰ আজিকাল‌ ফেক এটা বনাই দিলেও আচল যেন লাগে চ' সেইবোৰ পৰা আমি অলপ বাচি থাকোঁ। থেকটো উচিত আৰু।
সটোৱেই। আৰু বেলেগে যদি ফেক আইদি খুলি কিনে মিচ মিচ ইউজ কৰে আৰু।
উম।
দয়া হয়।
সেইটোৱে আৰু কাৰণ বেলেগো সঁচা বুলে ভাবি ল'ব যদিও মিছা হয়, আজিকালিৰ ছ'চিয়েল মিডিয়াটোত মানুহে মানে কিবা এটা দেখাৰ লগালগ বিশ্বাস কৰি উঠে। ভালকে বিচাৰ কৰি নাচায় যে সঁচাই হয় নে মিছাই হয় সেই হিচাপত এইটো এাৰ বিচাৰ কৰি চলাটো উচিত বুলি মই ভাবোঁ।
উম উম এনে তোৰ অমিতৰ বোলে ইনষ্টাগ্ৰাম আই দি চ প দিছে। গম নাপাও তাৰ বোলে চাচপেণ্ড কৰি দিছে বোলে কালি না আজি। চবৰে বহুতৰেইছে।
সেইটোৱে আজিকালি বহুত ৰিস্কি হৈ গৈছে মানে এইবোৰ প্লেটফৰ্ম।
আহ।
কি কবি আৰু আজিকালি চব বস্তু মানে চাই চিতি ইউজ কৰিব লাগে কোনে কেতিয়া কি কৰি আছে
সেইটোয়ে আৰু আজিকালি এইবোৰ এইবোৰ বস্তুৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এ মানে বহুত ইজিও হৈ গৈছে মানুহৰ কাৰণে।
উম স তানে আ ন লিকত ক্লিক কৰিবা নে আ ন নাম্বাৰ ধৰো মানে ধৰ কিন্তু কয় যে কিবা এনেকুৱা আপুনি পাব। এইটো দিয়ক সেইটো দিয়ক এইেইবোৰ কৰিব নালাগে আজিকালি।
ক্লিক কৰি দিয়ে পিছত তেওঁৰ ব বেংক বেলেঞ্চ জিৰ' হৈ যায়।
ত কিছুমানক লোক দেখাই কেনে পাঁচশ হাজাৰ এটা পঠাই দিল। কি ভাবব সঁচা সংকে লুটিয় লয় গোটেই বেংকৰ পইচা।
সেই আৰু নিজে যদি মানে প্ৰিপেয়াৰ হৈ থাকে আগৰ পৰা তেতিয়াহ'লে এইবোৰ হোৱাৰ চা্সটো কম থাকে আৰু।
অ' সেইটোয়ে, নিজে মানে প্ৰিপেয়াৰ হৈ থাকিলে ভাল আৰু। কোনোধিকাল লুটিব নোৱাৰে ঠগিব নোৱাৰে।
সেইয় আৰু ভাল লাগিল টপিকটোৰ ওপৰত কথা পাতি।
বতৰটো অলপ ডাৱৰীয়া হৈছে এতিয়া।
অ' সেইটো হয়, বতৰটো ভাল হৈছে অলপ।
ৰদ দি থাকিলে ঘৰত থাকিও থাকিও থাকিবও নোৱাৰি ইমান গৰম পৰি পেলাই দিয়ে। অলপ ডউৰিীয়উৰি থাকিলে ভাল।
অ' স ক থাকিও ভাল লালাগ নাই।
নালাগে। ভোক চোকো নালাগে খাবও মন নাযায়।
সেইটোতো হয়ে বাৰু।
উম।
আহ
নাযায় নেকি আজিকালি? কালিও যোৱা নাছিল নিজে কাটিছো।
হয় নেকি?
উম।
উম
দে দে লগ পাম লগ লগ পাম তোক।
দে দে লগ পাম।